হেল্ল'
অঁ কোৱা?
অ কি কৰিছা?
এ আচল ৰবা এনে তুমি কি কৰিছা?
এ এনে আছো চাহ খালী মাত্ৰ।
অ অ' কি বুলি কয় কালি আমাৰ ক্লাছত সত্ৰ সংস্কৃতিৰ বিষয়ে আলোচনা হৈছিল নহয় মোৰ বিষয়টো বেছি ভাল লাগে বাৰু
কালি হৈছিল বিষয়তো মোৰ যোৱাই নহ'ল ৰ ববু ক্লাছত গমেই নাপালে বাৰু কি কথা ক'লে কি কি শিকিলানো মোক কোৱাচোন অলপমান যাতে মোক ধৰা মোক যদি সোধে আৰু ক্লাছত গ'লে ক'ব পাৰো।
ক'লে যে তোমাৰ এই যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তোমাৰ শ্ৰীমন্ত শ্ৰী মাধৱদেৱ আছে তেওঁলোকৰ ভক্তিৰ যিটো আন্দোলন আছিল সেই ভক্তিৰ আন্দোলনৰ জৰিয়তে এই যিটো আমাৰ সত্ৰ সংস্কৃতি সেই সত্ৰ সংস্কৃতি মানে প্ৰচাৰ লৈ উঠি মানে গঢ় লৈ উঠিছিল আৰু সেইটোৱে কৈছে। উম।
সেইটো বাৰু ঠিক কথা দিয়াচোন। আৰু আসত কেৱল ধৰ্মীয় স্থান নহয়তটো ই শিক্ষা সাহিত্য় সংগীত ধৰা নৃত্য় আৰু কলাৰো এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ বুলি ক'ব পাৰি আৰু নে কি কোৱা?
সেইটোোৱে দিয়া মানে সত্ৰতটো আৰু তুমি কলা যে ধৰ্মীয় অনুষ্ঠান অকল নহয় তাতে আমাৰ যিটো অতীতৰ সংস্কৃতি সেইটো সংস্কৃতিও বৰ্তমানলৈ জড়িত হৈ আহিছে আৰু কবলৈ গলে
বাকী মইতো আগতে ভাবিছিলো যে তোমাৰ সত্ৰও মানে কেৱল নামঘৰ দৰেহে এটা অনুষ্ঠান আৰু
সেইটোতো সকলোৱে ভাবে দিয়া মানে সত্ৰ মানে কেৱল সকলোৱে নামঘৰ নামঘৰে ভাবি লয় কিন্তু অকল নামঘৰে সত্ৰ নহয় ন নামঘৰৰ তোমাৰ অ বিপৰীত বহুত আছে আৰু ক'বলৈ গলে কিন্তু তুমি যিটো সত্ৰৰ ভূমিকা ন সেই সত্ৰৰ ভূমিকাত মানে বহুত নামঘ বহুত ওপৰত আৰু মানে ক'বলৈ গলে মানে বিস্তৃতভাৱে ক'বলৈ গলে সে আৰু ইয়াৰ তোমাৰ সমাজক মানে সঠিক পথ দেখুৱাই দিয়ে আৰু সত্ৰবিলাকে
পিছে সত্ৰত কি কি অনুষ্ঠান হয় অলপ ক'ব পাৰিবা নেকি ছালেতো কৈছে চাগে ত মোকো জনাই দিয়া অলপমান নেকি?
অঁ কৈছিলোঁ ৰ'বা ছাৰে মই অলপ চলপ পাহৰিছোঁেই বাৰু যি যি মনত আছে তোমাক মই কৈ দিছোঁ বাৰু তোমাৰ এই ধৰি লওক নাম প্ৰসংগ যি হয় তুমিতো জানাই নাম প্ৰসংগ তাৰপিছত কীৰ্তন হওক ভাওনা বৰগীত সত্ৰীয় নৃত্য ধৰ্মীয় অনু-অনুষ্ঠানবিলাক যে, আলোচনা মানে আদি মানে এইবিলাক বহুত অনুষ্ঠানেই-অনুষ্ঠিত হয়। সত্ৰবিলাকত আৰু এইবিলাকে আমাৰ যিটো সংস্কৃতি আছে সেই সংস্কৃতিটো আমাৰ বৰ্তাই ৰাখে আৰু।
এবাৰ গাঁৱৰ ওচৰৰ সত্ৰখনলৈ গৈছিলোঁ বাৰু, তাতে বৰ শান্তি পৰিৱেশ কিন্তু দে।
এদিয়া ঠিকে কৈছে একদম মানে যিটো সত্ৰৰ পৰিৱেশ ন, সেই সত্ৰৰ পৰিৱেশটো একদম আহ ক্লান্ত মানে-মানে, মানে এটা বিশেষ শান্তি বা আৰু সেইটো তা যাই কিনে আৰু সকলোৱে নিজে-নিজে-নিজে, মানে জানে যে এইটো কৰিব নালাগে। এই লাগে মানে শৃংখলাবদ্ধ ভাৱে মানে অংশগ্ৰহণ কৰে আৰু সকলোৱে।
সত্ৰ। সত্ৰৰ পৰিৱেশটো ইমান শান্ত আৰু। তাতে যি বিলাক আমি বৰগীত শুনবলৈ পাও সেইটোতো মোৰ বহুত ভাল লাগে। ধৰা বৰগীত সমূহতো মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ সৃষ্টি ন ইয়াৰ যিটো সুৰ কিমান মধিৰ মধুৰ আৰু ভ মূল্ ন সেই শুনি কিনে ভাল লাগি যায় মোৰ মনটো ধৰা ৰাতিপুৱা উঠি যদি মই গা মোবাইলত লগাই দিওঁ বৰগীত এটা তেতিয়াহ'লে মানে দিনটোৰ কাৰণে মনত এটা শান্তিৰ অনুভৱ হয় দেই।
তাকে দিয়া মানে যিটো তোমাৰ অ এই যিটো ক। যে বৰগীতৰ ৰচনা এই বৰগীতৰ ৰচনাটো মানে বহুত তাকে আৰু মানে মানে শংকৰদেৱে আৰু মাধৱদেৱে মানে এটা মানে অবিনভাৱে এটা সৃষ্টি কৰি থৈ গৈছিলে আৰু এই বৰগীতৰ। তুমি জানে শংকৰদেৱৰ বহুত বৰগীত ৰচিছিল কিন্তু আহ কিবা হোৱাৰ কাৰণে তেওঁৰ আহ বৰগীতবোৰ মানে মানে অলপ মানে কিবা জ্বলি গৈছিল আহ তাৰ পিছত তাৰিছত মাধৱদেৱৰ মাধৱদেৱে লিখিব দিছিল তাৰ পিছত সেই মাধৱদেৱে লিখিছিল মাধৱদেৱৰন ৱ আৰু দেখিবলৈ গলে এতিয়া মাধৱদেৱৰে বৰগীত দেখিবলৈ পোৱা যায় শংকৰদেৱৰ ইমান এটা আৰু পোৱা নাযায় আৰু সেনেকে আৰু কবলৈ গলে।
এই ক্ষেত্ৰত কিন্তু সত্ৰীয়া নৃত্যৰ বিষয়ে অলপ ক'বা কাৰণ তাৰে বিষয়েতো কৈছে চাগে ছাৰে অলপ চাৰক সত্ৰীয়া নৃত্যৰো ভূমিকা বহুত বেছি ন।
এই তুমি সত্ৰৰ নৃত্যয়ৰ কথাও বাঢ়ি নাযাবা মানে যিটো আমাৰ সত্ৰৰ নৃত্য যি সত্ৰীয়া নৃত্য সেইটো সত্ৰত মানে পৰিবেশন কৰা এটা মানে স্থানীয় নৃত্য হয় মানে। ই বৰ্তমান এতিয়া ভাৰতৰ যিটো সংস্কৃতি, বা ভাৰতৰ যিটো সংস্কৃতি দিয়ে আমাক স্বীকৃতি, এই স্বীকৃতিটো এই স্থানীয় যিটো নৃত্যসমূহে, আমাক অসমলৈ ঘঢ়িয়াই আনে আৰু মান আৰু ভিতৰত এটা অন্যযতম আৰু ক'বলৈ গ'লে।
সেইটোতো বাৰু ঠিকেই কথা কৈছা দিয়াচোন তুমি ময়ওো সেইটো অনুভৱ কৰোঁ বাৰু সেইটো শুনিও ভাল লাগে দিয়াচোন সত্ৰীয়া নৃত্যৰ বিষয়ে ধাৰা এই নৃত্যত যিটো ভংগীমাই হওঁক তাৰ ভ ভক্তি শৃংখলাই হওক বা সৌন্দৰ্যই হওক। কি সুন্দৰ ধৰণে প্ৰকাশ পায় ন চালেই ভাল লাগি যায়।
তাকেই দিয়া আৰু তোমাৰ এইবিলাক সত্ৰীয়া নৃত্যই আমাৰ যিটো শংকৰদেৱ আৰু মাধৱদেৱে যিটো আগতেই আমাৰ ৰচিত কৰি থৈছিলে সত্ৰীয়া নৃত্যবিলাক এতিয়াও বহুত ঠাইতে চলি আহিছে আৰু সেইবিলাক ভাল লাগে দেখি কিনে মানে তেওঁলোকে যে যায়। যে এতিয়াও আমাৰ যিটো পুৰণি সংস্কৃতি আছে সেই সংস্কৃতিবলাক মানে এতিয়াও ধৰি ৰাখি আছে আৰু শিপাবোৰ মানে আৰু যাতে অসমখনক আৰু আগুৱাই লৈ যাব বাবে চেষ্টা কৰি আছে আৰু
অ মই লগতে তোমাৰ ভাওনাৰ, কথাও বহুত শুনিছো তাৰে বিষয়ে কিবা কৈছিল নেকি। ছাৰে কালি
অ ছাৰে অলপ চলপ কৈছিল বাৰু ভাওনাৰ, কথা মানে ভা মানে ভাওনাটো মানে কৈছিল যে ভাওনা হৈছে এটা ধৰ্মীয় অ নাট্য মানে নাট্য, মানে নাট্য আৰু নাট্য হয় এটা আৰু তোমাৰ ইয়াৰ জৰিয়তে তোমাৰ ধৰি লও যিবিলাক পুৰাণ, আছে। অতীতৰ পুৰাণ হওক বা মহানজনক যিবিলাক ৰাম আহ ৰামায়ণৰ বিভিন্ন এইবিলাক কাহিনী সেইবিলাক আৰু মানে আগত মানুহৰ আগত প্ৰস্তুতি কৰা হয় আৰু এইবিলাক মানে অভিনয়ৰ দ্বাৰা বিভিন্ যিবিলাক মাধ্যম আছে সেই মাধ্যমৰে মানুহৰ আগত প্ৰচাৰ কৰা হয় এইবিলাক।
মই সৰুতে চাইছিলো বাৰু এবাৰ ভাওনা এই ধৰা বিভিন্ন ধৰণৰ পোচাক আৰু যে মুখাবোৰ পিন্ধি আহে নহয় সেইবোৰ চাই বহুত ভাল লাগে দে সৰুতে মানে কিছুমান এনেকুৱা মুখা আছিল যিবোৰ চাই মই একেবাৰে ভয়তে কঁপি আছিলো আৰু ভাওনা চাবলৈ গৈ
হয় দিয়া এই ময় চাইছিলো বাৰু সৰুতে এই তোমাৰ যিটো মুখা পিন্ধি সত্ৰ নাটক কৰে সেই নাটকটো কিন্তু কবলৈ গলে বহুতেই মানে ভাল লাগে আৰু চাই কিনে যিটো তোমাৰ আহি তোমাৰ সাজ পোছাক হওক বা তোমাৰ যিটো মুখা হওক। সেইখন দেখিলে মোৰো ভয় লাগিছিল আৰু মানে মানে দেখিলেই যেন এনে লাগে যেন এই আমাক লৈ যাব ক'ৰবাত এনেকুৱা ভয়ংক, ৰ আৰু মুখাবোৰ আছিলে আৰু আৰু সেই মুখা যিটো শিল্প আছিল আৰু সেইবিলাকেতো সত্ৰ, সংস্কৃতিৰ, লগত জড়িত ন সেইবিলাকে আমাৰ সত্ৰ সংস্কৃতিটো আৰু আগবঢ়াই লৈ যাব। আৰু সেইবিলাকে আমাৰ আগৰে পৰম্পৰা হয় আৰু ক'বলৈ গ'লে। উম
পিছে মই এটা কথা সুধিব লগা আছিল তোমাক তুমি জান নে নাইবা
কোৱাচোন কি কথাবা?
এই সত্ৰত কি পূজা পাঠো কৰে নেকি কিবা, সেইটো জানানে তুমি স পূজা পাঠ, ধৰা-ধৰা, আমি মন্দিৰত যেনেকে পূজা পাঠ কৰো, সত্ৰতো কৰা হয় নেকি পূজা পাঠ?
নাই এইটোতো নহয় আৰু মানে শংকৰদেৱতো আমাক কৈ থৈছিল ন। এক শৰণ হৰি নাম ধৰ্ম ল'বলৈ ত' পূজাতটো ইয়াতে সত্ৰবিলাকত নকৰে ন, ইয়াতে তোমাৰ নৈতিক শিক্ষা দিয়া হয় ধৰি লও, তুমাৰ সামাজিক যিবিলাক মূল্যবোধক আৰু তোমাৰ এই যিটো শৃংখলাপূৰ্ণভাৱে যিটো জীৱনৰ, জীৱন চলাব কাৰণে এইবিলাক শিক্ষা দিয়া হয়। ইয়াত তোমাৰ পূজা পথৰ কোনো মানে শিক্ষা দিয়া নহয় আৰু-আৰু মই সেইকাৰণে মই সত্ৰ সমাজকবলক মানে শিক্ষা কেন্দ্ৰ বুলিও মানে গণ্য কৰোঁ আৰু সেইকাৰণে মই।
ঠিক কৈছে। ঢ়ড়দিয় আগতে ধৰা বহুত মানুহে সত্ৰত থাকিয়েই, ইমান জ্ঞানী-গুণী ব্যক্তি হৈ কিনে ওলাই গৈছিল। ইমান শিক্ষা আহৰণ কৰিছিল মানে আজিকালি ধৰা যিবিলাকে স্কুলত যিখিনি শিক্ষা আহৰণ কৰিব নোৱাৰে। সেইখিনি শিক্ষা টো আগতে সত্ৰতে প্ৰদান কৰা হৈছিল, মই সেইটো বুলি ভাবো আৰু।
হয় দিয়া আৰু এই মানে সত্ৰ সংস্কৃতিৰ যিটো, তোমাৰ অসমীয়া ভাষা আৰু সাহিত্যয় আছে। এই অসমীয়া ভাষা আৰু সাহিত্যয়কো বহুত সমৃদ্ধ মানে, সমৃদ্ধ কৰিছে আৰু-আৰু, তোমাৰ যিবিলাক শংকৰদেৱৰ হওক বহু যিবিলাক গ্ৰন্থ হওক বৰগীত হওঁক বা তোমাৰ, অংকীয়া নাট হওক, এইবিলাক মানে যিবিলাক ৰচনা কৰি থৈ গৈছিল ন, এইবিলাক অসমৰ অসমৰ কাৰণে এটা মূল্যবান সম্পদ হয়। অসমৰ মানে এইবিলাকে আমাৰ যিটো পুৰণি ইতিহাস সেই পুৰণি ইতিহাসটো দাঙে ধৰে যে আমাৰ পুৰণি ইতিহাস কিমান ভাল আছিলে আৰু ক'বলৈ গ'লে।
কালি ভালেখিনি কথা কৈছে আৰু ছাৰে ক্লাছত সত্ৰসমূহৰ বিষয়ে বা অসমৰ ইতিহাসৰ আৰু সংস্কৃতিৰ বিষয়ে।
অ' বহুতে কথা কৈছে দিয়া মানে তুমি আহিব লাগিছিল। তুমি আহ তুমি যিদি নাহিলা হয়, তুমি ইয়াৰ বিষয়ে বহুত ভালকে জানিব পাৰিলা হয়। যে এই এইবিলাকৰ সত্ৰৰ আমাৰ যিটো পৰিৱেশ হওক যিটো মানে যিটো, আমাৰ তোমাৰ শান্ত পৰিৱেশ। যিটো, তোমাৰ এইবিলাক সংস্কৃতি সেই সংস্কৃতিৰ বিষয়ে বহুত কথা জানিব পাৰিলা হয় আৰু আৰু তোমাৰ এ তুমি অ পিছে সত্ৰলৈ আহ' সুযোগ পালে যাবানে নে যে ভ্ৰমণ কৰিবলৈ।
সুযোগ পালেতো যামেই নিশ্চয় যাম। বাকী আজিলৈ ৰাখিছোঁ নেকি ভাল লাগিল। তোমাৰ পৰা এইখিনি কথা শুনি এতিয়া ময়ো ক্লাছত গ'লে আৰু ছাৰে কিবা সুধে উত্তৰ দিব পাৰিম আৰু।
হ'ব দিয়া, তুমিও যাব পাৰিবা তোমাক ম এইখিনে কলোঁ যেতিয়া তোমাক ছাৰে কেতিয়াবা, সোধে তুমিও ইয়াৰে এনঞ্চাৰ দি দিবা আৰু নে কি কোৱা।
দিয়া ৰাখিছোঁ দিয়া তেতিয়া।